হেল্ল', অ।
অ, ফোন কৰিছিলি কেই বাৰ ফোন কৰিলি বাৰু?
চাৰিবাৰ মান কৰিলো।
অ, মই গম নাপাওঁ আকৌ মই কাম কৰি আছিলো।
অ। কি কৰিছ শুই আছো মই।
অ, বতৰ কেনেকুৱা?
বৰষুণ দি আছিলে ৰ'দ দিছে এতিয়া।
অ বৰ ডেঞ্জাৰ বতৰ দেখন, এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে।
উম বতৰৰ মহিমা ধৰিবই নোৱাৰি।
তাকে সেঔ
ৰ'দ দিলে ৰ'দ দিয়ে থাকিব, বৰষুণ দিলে বৰষুণ দিয়ে থাকিব। পানী হ'লে হৈয়ে থাকিব।
মই ফোন কৰিছিলো মানে, হেয়া কাৰণে এ মোৰ আছে হেনো তহঁত?
অ। কেলে?
এয়া- বোলো বেচ নে কি?
ৰস লাগে নে কি?
মৌ ৰসো লাগিছিলে, মৌ এবাহ মানো লাগিছিলে, এনে ঘৰতে খাবলৈ। এমাহ-দুমাহ মান পুহিলো হেতেন।
মৌ এতিয়া কুইনচেল হোৱা নাই নহয়।
অ।
কুইনচেল হ'লে কুইনচেলটো সিহঁতি নিজে কয় বাহতে।
অ।
তাৰ পাছত হেই যেতিয়া কুইনচেল হ'ব, ৰাণী দুজনী হ'ব, তেতিয়া ৰাণীজনী বিচাৰি উলিয়াই তাৰপিছত দুভাগ কৰি দিব লাগিব। মানে আৰু এবাহ আৰু এটা বাকচত সেই ৰাণীজনী লৈ গ'লে মানে সেই ৰাণীজনীৰ লগত থকা সেইখিনি সৈন্য সামান্ত খিনি গুচিয়ে যাব।
অ বোলো ঘৰতে এতিয়া বজাৰতো চব ভেজাল মৌয়ে ন, সেইটো কাৰণে ঘৰতে খাবলে বোলো অকমান বেচিবও পৰা হ'ব ব্যবসায়িক ব্যৱসায়িক ভিক্তিত কৰিবলৈ হ'লে অকমান ডাঙৰকে লাগিব। নহ'লে অকমান বুলো ঘৰতে খাবলে, বেচিবলে, মিলিবলে,
অ পোন্ধৰ-ষোল্লশ টকা লিটাৰ হয় চিজেন চাই।
অ লিটাৰ?
উম।
অ এতিয়া হেই কি তাকেতো লাভজনক বাৰু। হে লচ নাই, ৰিক্সো কম ন।
ৰিক্সো কম মানে কম বুলি নকও আৰু ৰিক্স ৰিক্সো আছে, যদি কুইনচেল হয় চাই থাকিব লাগে। যদি কুইনচেল হয়, কুইনচেল হোৱাৰ লগে লগে আঁতৰাব লাগে। যদি বোলে আজি নতৰাও বোলে তিনদিন মান থাকক। তেতিয়াাহ'লে বাঁহ-চাহ থকা বাঁহটোও যাব। নতুন বাঁহটোও গুচি যাব, নতুনকৈ হোৱা বাঁহো যাব, আকৌ আকৌ আগৰ পুৰণা থকা বাহো গুচি যাব, তেনেকুৱা হয়।
অ।
আকৌ ঢেৰ নিয়ম আছে।
পৰিশ্ৰম কৰিব লাগিব।
নিয়ম আছে ঢেৰ। বহুত নিয়ম মানিব পাৰিব লাগিব। পদ্ধতি বিলাক বহুত বেলেগ ধৰণৰ হয়। মানে এনেই সহজ পদ্ধতি নহয় এইবিলাক। সেইটোৱে কথাটো।
তাকে এতিয়া বোলো ভালকে কৰো বুলি ভাবিছিলো।
ভালকে কৰো মানে এতিয়া তই বাকচ-চাকচ আনিলি নেকি? বাকচ ঘৰতে বনাবি নে কিনিবি? বাকচ ঘৰতে বনাবি নে কিনিবি?
কেনেকে বনাব লাগিবনো? ঘৰ যেনিবা বনালো কেনেকে বনাব লাগিবনো? কিনিলেতো দাম বহুত পৰিব ন, ঘৰত কৰিলে ভাল হব, বনালে চাগে কম দামতে হ'ব। কম খৰচত
কিনিলে মানে এটা বাকচত দুহেজাৰ পঁচিশশ লবই।
হা
কিনিলে মানে এটা বাকচ ত দুহেজাৰ পঁচিশচ ল'বয়েই। এনেই ঘৰতে বনাবলৈ হ'লে তো সেই বেছি ভাল এই গমাৰি কাঠ। ছজিনা কাঠ মানে অ' যোনবিলাক কাঠৰ গোন্ধ নাই সেইবিলাক কাঠ ভাল। সেইবিলাক কাঠেদি বনাব পাৰিলে মানে যদি অ' ৰং মাৰিব লাগে, ৰং এটা পায়। সেই ৰংটো মাৰিব লাগে ৰংটো মাৰি হোৱা পাছত যেতিয়া মৌ বাহটো থব হয় নহয় তেতিয়া আকৌ মৌ বাকচটো চেনি পানীয়ে সানিব লাগে, ফেম বিলাকতো সানিব লাগে বাক কষ্টতো সানিব লাগে, সানি মেলি মৌ বাক ত এনেকুৱা এটা ঠাইত থব লাগে য'ত ৰ'দো নপৰে কি য'ত এবেলা ৰ'দ পৰে এবেলা ছাঁ পৰে। তেনেকুৱা জেগাত ৰাখিব লাগে মানে সিহঁতক চেনি পানী সানি দিলে মানে তেতিয়া মৌ বাকচটো সিহঁতৰ চেনি গোন্ধটো আহি থাকে। কে নাই সেইটোত সিহঁতি ভাল পায়।
অ' নহ'লে মানে গুচি যায় নে কি?
অ' গুচি যায়।
মই ভাবিছিলো বোলো হেৰি লাহে লাহে বহলাই নি থাকিম, মই প্ৰথমতে দুমাহ মান গোটাই লওঁ।
অ' প্ৰথমতে দুবাহ মান আনিলেই হব একেলগতে চাৰি আনিলেও হ'ব দুবাহ মান আনিব লাগে আমাৰ পিছত তাৰ পৰা যেতিয়া
মানে তেতিয়া কথাখিনি শিকিব পাৰিম ন' কোনখিনি কাম কেনেকে কৰে প্ৰথমতে যদিও কৰি দিওঁ এতিয়াতো লচ খাম চব গুচি যাব এতিয়া প্ৰথমতে এবাহ দুবাহ কাইলৈ লাহে লাহে কৰিলে তেতিয়া অলপ ডাঙৰ কৰিম ব্যবসায় ভিত্তিত কৰিমগে আৰু।
কুইনচিয়েল হৈ গৈ থাকিব কুইনচিয়েল হৈ গৈ থাকিলে মানে তই বাকচ চানি বেলেগকে বাহ কেইটা বাহত ভৰা ভৰাই দি পেলানি তো তেনেকে বহা বাঢ়ি গৈ থাকিব এবাৰ দুবাহৰ পৰাই বহুত
এখন এটা, এটা বাহত কেইখনমান চাক দিব পাৰি?
এ এখনমান সৰু সৰুকে তোৰ দুটা খাপকে দিওঁ বুলি ক'লে তই দহখন পোন্ধৰ খন মান দি দিব পাৰিবি।
আকৌ এমাহ মাহৰ মূৰত কাটে নে নে কেতিয়া মান কে কাটে?
এই সপ্তাহত তই দুবাৰো কাটিব পাৰ যদি ফুলৰ ছিজন থাকে তো দুদিনৰ মূৰত তিন দিনৰ মূৰত কাটিব পাৰ যদি ফুলৰ ছিজন নাথাকে তেতিয়া এসপ্তাহৰ মূৰত কাটিব পাৰ।
অ', অ' এইটো এই তাৰ নৰ্মেল পদ্ধতিত না মই হেৰি এই মহদন পাইছিলো মানে ইউটিউবত এই কিবা হেয়াত টিং এটাত বনাই লৈছে ধুনীয়াকে। চাইকেলৰ চকা বল্টোতো দি পেলাই মানে তাৰ মেচিনটো সেইটো জানো বাৰু বনাব সেইটো নিজে বনাই লম কিনি ললে টো বেছি দাম পৰিব ন। এতিয়া হাতত এই মূলধন ইমান নাই মানে সেইটো কাৰণে নিজে বনাই বোলো কৰো লাহে লাহে ঘৰতে খাম কম হৈ থাকিলে যেতিয়া অলপ উম পৰিসৰ বৃদ্ধি হ'ব তেতিয়া বেছিম আৰু
অ' এতিয়া এনেই তই ঘৰতে এ মেচিন নহ'লেও এনেকে ঘৰতে কাঁহীৰ ভিতৰত ভৰাইও ঘূৰাই ঘূৰাই এনেকে কাটিব পাৰো ন' অকমান কষ্ট হয় আৰু হাতত হেৰি পৰে ইমান হেৰি নাই কিন্তু হ'লেও তেনেকে কাটিবলৈ ক'লে ত ঘৰতো কাটিব পাৰ।
অ'।
কিন্তু তই এটা, এটা বাহ তই পোন্ধৰ খন মান দিব পাৰিবি পোন্ধৰটা মান ফেক দি ফেম দিব পাৰিবি।
এ, দুখলপীয়া তিনিখপ-তিনিখপ দিব পাৰি নাই, নোৱাৰি?
তিনিখপ নোৱাৰি, দুখপ পাৰি মানে, দুখপটোয়ে সিহঁৰ কাৰে জো খৰ আৰু ইমান হেৰিয়ত নোৱাৰে আৰু তাৰমানে।
অ'।
দুখপটো, তিনিখপ দিলে মানে বেছি ওখ হৈ যায় সিহঁতৰ ওলোৱা সোমোৱা কৰিবলৈ দেৰি হয়।
ভাল নে, নে এইটো কি গুটি মৌটো ভাল?
সেই গুটি মৌটোয়ে ভাল। পাহাৰীয়া মৌটো ভাল নহয়। পাহাৰীয়া মৌটো বাহত মানে, এনেকে অ, মৌ বাকচত নাথাকে ন, সিহঁতি বিলাকে গছে-চছে বা হেৰি কৰি ফুৰে ন, সিহঁতৰ কাৰণে সেই টোৱে বেষ্ট। সিহঁতি মানে
মানে ধৰি আনি, ধৰি আনি পেলাই, ধৰি আনি পেলাই দিব পৰা নহ'ব ন?
উমহু-উমহু। সিহঁতি মানে বাকচত থাকিব নোৱাৰে, সিহঁতি
অ, সেইটো মৌ কিন্তু আকৌ হেৰি আকৌ ৰস বহুত ওলাই এইটো মৌতকে।
অ, সেইটো মৌৰ, সেইটো মৌৰ ৰস বহুত ওলাই, সেইটো মৌৰ হেৰি আছে কিন্তু এতিয়া যে, সেইটো বাকচত পুহিব নোৱাৰি আকৌ, সেইটো কাৰণে বেছি দিগদাৰ। সিহঁতক মানে বাকচত থ'ব নোৱাৰি সিহঁতক বাক পাছত থোৱা হেইয়ে নাই সিহতঁৰ আৰু সিহঁতৰ সেইটো পাছত ৰখা অভ্যাস নাই ন, সিহঁতে।
অভ্যাস মানে কি আও
উম।
অভ্যাস মানে সিহঁতক ধৰি আনি থৈ দিলে হ'ল আৰু সেইটো সিহতঁ
নাথাকে-নাথাকে। যিমান ধৰি আনি থ'লেও সিহঁতি উৰি গুচিয়ে যাব।
তহঁতৰ এতিয়া, কিমান মান বাহ আছে? তহঁতৰ কিমান মান বাহ আছে? মৌ বাহ?
আমাৰ এতিয়া, ছবাহমান আছে।
অ', অ'।
বেছি নাই, ছবাহমান আছে এতিয়া আকৌ, উৰিও যায়। বহুত মানে কি হয় গুচি যায় অ, মানে ৰাণী হৈ গ'লে মানে, ৰাণীজনীয়ে লৈ গুচি যায় বেলেগলে, আকৌ দুজনী ৰাণী এটা বাহত থাকিব নোৱাৰে যে।
অ'।
সেইটোকাৰণে, দুজনী ৰাণী থাকিলে মানে কাজিয়া হয় নাই, সেইটো কাৰণে এজনী ৰাণী নতুনকে হোৱা ৰাণীজনীয়ে কি কৰে, গোটেই পোৱালী-ছোৱালী লৈ পেলাই নি আকৌ বেলেগলৈ উৰি গুচি যায়। সেইটো চাই থাকি থাকিব লাগে সেইটোকাৰণে ৰাণী হোৱা মাত্ৰকে সেই বাহটো অঁতৰাই পেলাই নি বেলেগ এটা বাকচত দি-দিব লাগে। তেতিয়া, তাৰমানে উৰি নাযায় আৰু তেতিয়া বাকচত দি দিয়াৰ লগে-লগে। যদি, বাকচত ত, নিদিয়, তেতিয়া এটা বাকচত দুবাহ মৌ থাকিলে মানে কি হয়, উৰি গুচি যায়।
অ, এনেকুৱা চিজনত, এই বাৰিষা চিজনত ইমান নহয় চাগে?
বাৰিষা চিজনত ইমান নহয়।
বাৰিষা দিনত এই ফুল-চুল বোৰ ইমান নাথাকে যে, এনেই হ'বগে চাগে আৰু এতিয়া খৰালি চিজন আহিবই নহয় আকৌ, এই সৰিয়হ ফুল চৰিয়হ ফুল হ'লে, তেতিয়া বেছি হ'ব চাগে।
অ, এতিয়া হেৰি এতিয়া অকণমান হেৰি হ'ব আৰু দুমাহ মানৰ পাছৰ পৰা পুৰা ফুল-চুল হ'ব। এতিয়াতো, পুৰা হেই ফুলৰ চিজনতটো গ'লগে ন। গছত ফুল-ফুলা পা ধৰি লৈ এইবিলাক চব ফুল এতিয়া নুফুলে নহয়।
এইয়া চিজন আহিবহে, এইটো চিজনত পুৰা হ'ব আৰু!
অ', এতিয়া, আকৌ হব আৰু!
তাকেই, এনেকে কিবা এটা কৰি, এনেকে কিবা এটা কৰিলেও লাভ আছে, এনেই -এনেই ঘৰতে থাকি এনেই থকাতকে বা এনেই ক'বাত গৈ পেলাই কিবা এটা কৰাতকে, ঘৰতে থাকি যদি এনেকুৱা ধৰণৰ কিবা ব্যৱসায় কৰিব পাৰো, মৌ বাঁহৰ লগতে বিভিন্ন ধৰণৰ খেতি কৰিব পৰা হ'ব ন, সৰিয়হ অলপ সিঁচি দিব লাগে, সৰিয়হ হৈ যাব। কিবা হৈ যাব, তেতিয়া দুই ফালৰ পৰা হ'ব।
মৌ এতিয়া, এতিয়া মৌৰো ফুল চুল নাই ন। এতিয়া বাকচত কি কৰিব লাগে, গুৰ দি থৈ দিব লাগে। এনেই গুৰ এনেকে লদা লদা কৰি পেলাই নি, সিহঁতৰ যোন কন ওলোৱা সোমোৱা দোৱাৰমুখৰ ওচৰত ৰাখি থ'ব লাগে। নহ'লে গুৰ পানী দিব লাগে, নহ'লে চেনি গুলি পেলানি ডাঠ কে চেনি পানী দি থৈ দিব লাগে। সিহঁতি সেইবিলাকৰ পৰাই ৰস গোটাই থাকিব।
অ',
তেনেকে কৰি থৈ দিব লাগে তাত
আকৌ এই বৰল চৰলে দিগদাৰ কৰে নহয় চাগে, সেইবোৰ দিলে।
নাহে নাহে, সেইবিলাক নাহে চাই থাকিবই লাগে, পৰুৱা চৰুৱা বগাইছে নি। পৰুৱা চৰুৱা বগালে মানে সিহঁতৰ এই চাক বিলাক হেৰি কৰি পেলাই ন, বেয়া হৈ যায়। তাৰপিছত আকৌ বৰষুণ দিলে পানী সোমাইছে নিকি চাব লাগে, পানী পৰিলে বেয়া হৈ যায়। সেইবিলাক চাই থাকিব লাগে। চাক বেয়া হৈ থাকিলেও নাথাকে মানে, সিহঁতৰ যদি চাককেইখন বেয়া হৈ যায়, সিহঁতি ক'ত বাঢাহি কৰিব ন',
উম,
সিহঁতি আকৌ বেলেগলে গুচি যায়, সেই তেনেকে চাই থাকিব লাগে চাক তাক বিলাকো বেয়া হৈছে নি, পৰুৱা সোমাইছে নি কিবা পোক চোক বেলেগ সোমাইছে নেকি? সেইবিলাক চাই থাকিব লাগে। মানে তিনিদিনৰ মূৰে মূৰে বা এসপ্তাহৰ মূৰে মূৰে মূৰে সেইবিলাক পৰীক্ষা কৰি থাকিব লাগে আৰু
মৌ একেবাৰে কিবা বিলুপ্ত পায় নিচিনা হৈছে। চব আৰ্টিফিচিয়েলে আজিকালি চেনি ৰস মিলাই দিব কিবা মিলাই দিব।
অ', আজিকালি মেচিনত বনাবই পাৰি ন', টেনচনে নাইকিয়া হৈ গৈছে মানুহ বিলাকৰ, আৰু আধুনিকতা আহি গৈছে যে
সেইকাৰণে বোলো কৰোঁ, প্ৰথমতে ঘৰতে খাবলৈ হ'ব তাৰপিছত অলপ ডাঙৰ কৰি কৰি কৰি কৰি ব্যৱসায় ভিত্তিত কৰিম গে আৰু পঞ্চাশ বাকচ কৰিব পাৰিলে যথেষ্ট, পঞ্চাশটা বাকত যদি মোৰ থাকে তেতিয়া যথেষ্ট।
অ', তো হেৰিয় খৰালি চিজনত
এটা এটা মানে য ক কাটিব পৰা হ'ব ন। মেচিন নহ যোৱাৰ লগে লগে খোৱাই ঘুৱাই কৰাত কৈ অ', সিহঁতক বোলে খাবলৈ আহাৰ দিব লাগিব সেইটো নহয় ন। সিহঁতে নিজে আনি নিজে খাব।
উম, সিহঁতৰ তাকে যেনিবা ফুল চুল ৰুই থ'লে মানে ভাল আৰু ঘৰত যদি
চিজিল কে একদম ধুনীয়াকে এ বাকচবোৰ বনাই বনাই, ধুনীয়াকে ব বৰষুণ চৰষুন নপৰাকে ৰাখিব লাগে, তেতিয়া বহুত ত হৈ যাব।
ত বোলে ঘৰতে আছে দুবা হ যেতিয়া বোলে ঘৰতে বোলে ফুল অলপ ৰুই থৈছোঁ, এইবিলাক ফুল বোলে বাৰ মাহে ফুলি থাকে বা ছয়মাহৰ মই মই ফুলি থাকে। এনেকে ফুল ৰুই থ'ব লাগে ঘৰতে, মানে বাকচৰ ওচৰত মানে ধৰ উম, বিশ ত্ৰিশ মিটাৰ দূৰত্বত মানে ফুল চুল থাকিলে মানে, মানে সিহঁতি বেছি দূৰলৈ যাব নালাগে তেতিয়া বেছি দূৰলৈ গ'লে কষ্ট হয় ন। বোলে ইমান দূৰৰ পৰা ফুলৰ ৰস কঢ়িয়াব লাগে সিহঁতৰ কাৰণে
সেইবোলে অকল মৌ ৰখি দি সেইটো কথা নহয়, নহয় সিহঁতে ফুলত ইপাহ ফুলৰ পৰা সিপা ফুলত পোতেতো সিহঁতৰ ফুলৰ পৰাগ যোগ হয় ন তে